হেল্ল'?
অ' কোৱা।
কি খবৰ?
ভাল - ভাল। তোমাৰ ভালনে?
উম, ভাল। ক'ত আছ তুমি?
আছোঁ। ঘৰলৈ- ঘৰলৈ আহিলোঁ। তুমি ক'ত?
ঘৰতে।
উম - উম, কচ- নাই, ব্যস্ত নাই, কোৱা।
নাই, এটা কিবা টপিক এটাৰ পৰা মানে ম- কথা পাতিম বুলি সুধো বুলি আহিলোঁ।
অ' বিষয়টো কিবা, কোৱাচোন।
পাহাৰীয়া অঞ্চলৰ ওপৰত তুমি কি কবা? মানে বাস কৰা মানুহবোৰৰ জীৱন কেন নেকুৱা?
উম, আচ্ছা। বাস কৰা জীৱন, কব গ'লে অ' অ' মোৰ মতে চোৱা, পাহাৰীয়া অঞ্চল হৈছে এটা প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰা এটা বিশেষ ঠাই। তুমি তাত পাহাৰীয়া অঞ্চলতো বো- বহুত ধুনীয়া অঞ্চল দেখা পাবা। তাৰপা উম, য'ত অ'- বন জংঘল আছে, তাৰপা নদ দী আৰু বিভিন্ন প্ৰাকৃতিক সম্ পদো পোৱা যাব আৰু উম পাহাৰীয়া অঞ্চলৰ পৰিৱেশটো বহুত। হুত মানে আন ঠাইৰ তুলনাত বহুতেই ধুনীয়া সমতল হয়। অলপ বেলেগে সুকীয়াটোয়ে ইয়াৰ বেলেগ আৰু উম। ইয়াৰ জলবায়ু সাধাৰণতে ঠাণ্ডা হয় আৰু প্ৰাকৃতিক পৰিবেশতো বহুত শান ন্তিপূৰ্ণ হয় আ।
আৰু পাহাৰীয়া অঞ্চলত বাস কৰা মানুহবোৰৰ জীৱন কেনেকুৱা।
উম তেওঁলোকৰ জীৱনটো কব গলে উম।
উ মানুহে প্ৰকৃতিৰ লগতে মিলি মানে তেওঁলোকৰ জীৱন যাপন কৰে ধৰা আৰু ক'ব গ'লে তেওঁলোকৰ নিজস্ব সাংস্কৃতিক পৰম্পৰা আৰু জীৱন জীৱন ধৰা। এ ধৰা অকল এজন জনগোষ্ঠীৰে মানুহ নাথাকে বিভিন্ন ধৰণৰ তাত জনগোষ্ঠীৰ মানুহ বাস। কৰি আছে তো সকলোৰে নিজৰ নিজৰ সংস্কৃতি আছে পৰম্পৰা আছে সেইটোৱেই
অ। অ ঠিক ভাল লাগিছে। প পাহাৰীয়া অঞ্চলৰ মানুহৰ প্ৰধান মানে জীৱিকা, কি বুলি ভাবা তুমি?
প্ৰধান প্ৰধান জীৱিকা ক'ব গলেতো অহ, বহুত ঠাইত বহুত ঠাইতো কৃষ কৃষিয়ে আমাৰ, প্ৰধান জীৱিকা, নতো তেওঁলোকেও তেনেকেই জীৱিকা নিৰ্বাহ কৰে, লগতে আ পশুপালন কৰে আহ। আৰু পৰ্যটনৰ ওপৰতে মানুহৰ, জীৱিকা নিৰ্ভৰ কৰে বুলি মই ভাবো।
ঠিক কৈছে। তুমি যিহেতু কৃষিৰ কথা ক'লাই মানে এ কৃষি ক কৈ পাহাৰত কৃষি কৰাতটো এ সহজ বুলি ভাবা নিকি তুমি?
উম নহয় দেই, কাৰণ চোৱা পাহাৰৰ মাটিবোৰ অ বহুত এনেকুৱা মানে সমান নাথাকে আৰু মানে বেলেগ ধৰণৰ থাকে। ত পাহাৰৰ ঢাল, তাৰপা তাত পাহাৰত বহুত বিভিন্ন পানীৰ সমস্যাও হয়। আৰু উম পৰিবাহা পৰিবহণৰ অসুবিধাৰ বাবে কৃষি কিছু কঠিন হয় হয় বাৰু।
উম উম উ। তথাপিও বাৰু পাহাৰীয়া অঞ্চলত বিভিন্ন ধৰণৰ খেতি কৰা হয়। উম।
উম উম হয়।
উম উম ত আ কি বুলি কয়। চাহ, ফল - মূল, শাক পাচলি আদি।
উম হয়। উম ত সেইবোৰ বহুত মানে উম, সেইবোৰে বহুত ঠাইত উৎপাদনো কৰা হয়।
উম উম উম উম। এনে এ পাহাৰীয়া অঞ্চলৰ প্ৰাকৃতিক সৌন্দৰ্যৰ বিষয়ে কি ক'বা? তুমি।
অ প্ৰাকৃতিক সৌন্দৰ্যৰ কথা ক'ব গলেতো, আহ তাৰ পৰিৱেশটো সেউজীয়া। তাৰপা নদী আৰু বহু- আৰু তাৰে নদী তাৰপা মনোমোহা মোহা দৃশ্যই বহু মানুহক আ- আকৰ্ষণ কৰি তোলে। মানে বহুতে ধুনীয়া শান্ত পৰিৱেশ তাৰে।
আচ্ছা আচ্ছা উম। সেইবাবে পাহাৰীয়া অঞ্চলৰ আহ- পৰ্যটনৰ বিকাশ হৈছে নে নাই হোৱা তুমি কি ক'বা?
পৰ্যটন স্থায়ী পৰ্যটনে স্থায়ী লোকসকলক উপাৰ্জনৰ সুযোগ দিয়ে বুলি, মই ভাবো।
অ হয় দিয়ে বাৰু। পাহাৰীয়া অঞ্চলত কি কি সমস্যা মানে দেখা পোৱা যায়?
উম বহুত, সমস্যা আছে, ধৰা ভূমিস্খলন হয়, তাৰ পৰা মাটি খহি যায়, বাট পথ বাট পথৰ সমস্যাও হয়, ৰাস্তাৰ যোনটো মেইন প্ৰবলেম, স্বাস্থ্য সেৱাৰ অভাৱ। হয়। বহুতে চিকিৎসক, চিকিৎসা ভালকে নাপায়। ধৰা আৰু তাৰ তাৰওপৰি শিক্ষাৰো, অসুবিধা হয়, শিক্ষা ভালকে নাপায়। অভাৱ এইবোৰে সমস্যা, হয় বুলি মই ভাবো খোৱা বোৱাৰো কেতিয়াবা অভাৱ হব পৰে।
তুমি এ ভূমিস্খলনৰ কথা যিহেতু কলা ভূমিস্খলন মানে কিয় হয়? উম
ভুমি উম ভূমিস্খলন টো হ'ব ক'ব গ'লে বহুত যদি অধিক পৰিমমানে বৰষুণ হয় তাৰপা বন তাৰ উপৰি বন ধ্বংস হয়। তাৰ পৰা আজিকালি বহুত পাহাৰো কাটি আছে ত' পাহাৰ কাটাৰ ফলত। ভূমিস্খলন সমস্যা বৃদ্ধি পায়।
অ হয়, হয়। এই বন সংৰক্ষণ কিয় প্ৰয়োজনীয় বুলি ভাবা তুমি।
উম কাৰণ চোৱা উম বন পাহাৰীয়া অঞ্চলৰ পৰিৱেশৰ যোনটো পৰিৱেশটো সেইটো ভাৰসাম্য ৰক্ষা কৰে আৰু ই মাটি ক্ষয় ৰোধ কৰে তাৰপা তাৰপৰি জীৱ জন্তুৰো বাসস্থান সংৰক্ষণ। কৰে বুলি মই ভাবো।
পাহাৰীয়া অঞ্চলৰ সংস্কৃতিটো মানে কেনেকুৱা তুমি কি বুলি ভাবা?
উ তেওঁলোকৰ পাহাৰীয়া অঞ্চলৰ মই অথনিয়ে ক'লো যে বহুত খিনি মানুহ লগ হৈ থাকে জাতি বিভিন্ন ধৰণৰ জাতি জনগোষ্ঠী ত' ঠিক তেনেদৰে। তেওঁলোকৰ সাংস্কৃতি অতি বৈচিত্ৰময় হয় আৰু তেওঁলোকৰ নিজস্ব ভাষা আছে, নৃত্য আছে, উৎসৱ আছে আৰু তেওঁলোকৰ নিজৰ, নিজৰ পৰম্পৰা সাজ পোছাক এইবোৰ আছে।
অ অসমৰ পাহাৰীয়া অঞ্চলত অঞ্চলৰ কথাও গুৰুত্বপূৰ্ণ হয়নে আমাৰ। অ অসমৰ কাৰ্বি আলং ডিমা হাছাও আদি পাহাৰীয়া অঞ্চলত মানে বিভিন্ন জনগোষ্ঠীয়ে বসবাস কৰে। সেইটো তুমিও জানা।
উম তেওঁলোকৰ ধৰা অ তেওঁলোক- পৰম্পৰা সংস্কৃতিয়ে অসমৰ সাং অসমৰ সংস্কৃতিকো সমৃদ্ধ কৰি তুলিছে।
উম ঠিক কৈছা, ঠিক কৈছা বিভিন্ন জনগোষ্ঠীৰ উৎসৱ সাজ পোচাক আৰু বহুত লোকৰ সংস্কৃতিক আহ অতি আকৰ্ষণীয়। নীয় তাতে বাৰু সেইবিলাক পাহাৰীয়াত আহ পাহাৰীয়া অঞ্চলৰ উন্নয়নৰ বাবে কি কৰিব লাগে বুলি ভাবা তুমি?
অ প্ৰথমতে চোৱা ইয়াৰে মই অথনি কলো যে উম তাৰে শিক্ষা অনুষ্ঠানতটো অলপ বেয়া তো উ শিক্ষা উন্নত শিক্ষা হ'ব লাগে। আহ স্বাস্থ্য সেৱা, আহ স্বাস্থ্য সেৱাও উন্নয়নৰ বাবে লাগিব লাগে তাৰ পাছত। আহ যোগাযোগৰ ব্যৱস্থা হ'ব লাগে কাৰণ নেটৱৰ্ পাহাৰীয়া অঞ্চলত অলপ নেটৱৰ্কৰ সুবিধা হয় যাৰ বাবে অলপ যোগাযোগ কৰা অসুবিধা হয়। যোগাযোগটো, যোগাযোগৰ ব্যৱস্থা লব লাগে। আৰু জীৱিকাৰ সুযোগ বৃদ্ধি কৰিব লাগে বুলি মই ভাবোঁ।
অ, অ হয়, হয় ঠিক কৈছা পৰিৱেশ ৰক্ষা কৰিও উন্নয়ন কৰিব লাগে। হয়নে তোমাক সুধিছো বাৰু?
আহ ধৰা উন্নয়নৰ লগতে প্ৰাকৃতিক সংৰক্ষণ কৰাটো অতি প্ৰয়োজনীয়। হয় নাই।
হয়, হয় পাহাৰীয়া অঞ্চলৰ মানুহ, মানুহে বহু প্ৰাকৃতিক সমস্যাৰ মাজতো জীৱন চলাই আছে নিয়ে। হয়নে
উম উম নিয়ে নিয়ে হয় চোৱা তেওঁলোকৰ সাহস পৰিশ্ৰম আৰু প্ৰাকৃতিৰ লগত খাপ খুৱাই চলাৰ ক্ষমতাও বহুত প্ৰশংসনীয় বুলি মই ভাবোঁ
হুম ঠিকেই অ আৰু মোৰ মতে পাহাৰীয়া অঞ্চলৰ কেৱল এটাই মানে এ এটাই ঠাই নহয় ই প্ৰকৃতি সাংস্কৃতিকৰ এক সুন্দৰ মিলন আৰু প্ৰকৃতি
অ অ হয় একেবাৰে ঠিক কৈছা দেই ধৰা উম পাহাৰীয়া অঞ্চল সংৰক্ষণ কৰাতটো আমাৰ সকলোৰে দায়িত্ব নহয় জানো উম আৰু যদি মানে পাহাৰীয়া অঞ্চলটো এটা বহুত ধুনীয়া ঠাই বুলিয়ে ক'ব পাৰি কাৰণ যত বহুত বিভিন্ন শান্তি ঠাই শান্তি মানে ইমান ধুনীয়া সেউজীয়া পৰিৱেশ অ শান্ত পৰিৱেশ আৰু তাৰে মানে উম তাৰে মানে পৰিৱেশটোতো বহুতে ধুনীয়া
অ ভাল লাগে তাতে
উম পাহাৰীয়া অঞ্চলত মানে উম আৰু পৰিষ্কাৰো কৰি পৰিষ্কাৰো হৈ থাকে যিহেতু
সেইটোৱে
অ হয় এতিয়া বাৰু শেষত ক'ব বিচাৰো পাহাৰীয়া অঞ্চলৰ উন্নতি আৰু সংৰক্ষণ দুয়োটাই সমানে হ'ব লাগে বা গুৰুত্বপূৰ্ণ
উম উম
চোৱা প্ৰকৃতিৰ সন্মান কৰি আগবাঢ়িলেহে ভৱিষ্যত প্ৰজন্ম প্ৰজন্মই এই সুন্দৰ উপভোগ কৰিব পাৰিব ন যদি আমি যাতে এতিয়া পৰা এইবোৰ মানে ভালকে সংৰক্ষন কৰি নথওঁ এতিয়াৰ পৰাই এইবোৰ পাহাৰ কাটি পেলাও বা পাহাৰখন মানে পাহাৰৰ গছ গছনিবোৰ
যিটো মানে এতিয়া একদম এ এতিয়া গ'লে মানে ক'ৰ পাহাৰ জাত গ'লে একদম ভাল নালাগে যেতিয়া গ্ৰীণ গ্ৰীণ দেখাব তেতিয়া আমাৰ কিবা এটা নিজৰ ভাল এটা ফিল আহি যায় ন সেউজীয়া পৰিৱেশতো যেতিয়া দেখা পাও এতিয়াতো সেইবিলাক বহুত কমি গৈছে
সেইটোয়েতটো মানে ত' এইটোয়ে আৰু মানে। যদি এতিয়াৰ পৰা আমি সেইবোৰ সংৰক্ষণ কৰি থওঁ তেতিয়া আমি ভৱিষ্যত ত আমি এইবোৰ আৰু মানে এই সৌন্দৰ্যটো আৰু ভালকে উপভোগ কৰিব পাৰিম ন নহলে আৰু পিছলে তটো এইবোৰ নহবগে।
উম হ'ব ঠিক আছে ভাল লাগিল
উম ঠিক আছে দিয়া।
উম ঠিক আছে ধন্যবাদ।